হেল্ল' হয় কি কৰি আছা?
মই এনেই আছিলো মোৰ মাততো ভালকে গৈছেনে।
উম গৈছে গৈছে তোমাৰ মূৰো আহিছে।
অঁ আহিছে আহিছে হেৰি এই মাতটো অলপ শ্ল'কে যায় নেকি নেটৰ কাৰণে।
অঁ নেটৱৰ্কৰ কাৰণে অকণমান শ্ল' হৈ যায় কেতিয়াবা এনেই ঠিকে থাকে বাৰু
অঁ অঁ অঁ বাকী খেলা কৰা নাই এইকেইদিন।
হেল্ল',
অঁ কি খেলা কৰা নাই এইকেইদিন
হেল্ল',
হয়খিনি খেলা নাই নেকি বোলো অসুবিধা
তোমাৰ মাতটো ফাটি ফাটি আহিছে। এ কোৱা নাই নাই খেলা নাই খেলা
অহ কিয়?
এই পোৱালি ছোৱালী নাই আজিকালি কৰিবলৈ কি কৰিবা আৰু।
অ এই ধা খে খেতিৰ দিনতটো সেইকাৰণে খেলা না চাগে এই আকৌ আগষ্ট মানত খেলিব পাৰিম আকৌ
উম উম খেলিম খেলিম বাৰু। উম উম হেৰি তোমাৰ ভাত পানী খালা।
খালো খালো হ'ল সময় তোমাৰ
মোৰ ইয়া বনাইহে
অ ইমান দেৰি যে কিয়?
আমাৰ এই চোৱাত পৰি আছো যে আমি সেইটো কাৰণে।
তা ঢুকাইছে ন। আজি বতাহতৰ কামত কিবা মাতিছিলে বাৰু আমাক তোমালোকৰ
কি কামত কিহৰ কামত বা
অ এই কিবা এনেই মাতিছিলে কিবা কাম আছে চাগে কোৱা নাই এতিয়ালৈকে যাম বাৰু এইবাৰ সন্ধিয়া
আহিবা আমি গম নাপাওঁ মানে কি কৰি কি কৰি আছে তাত আমি উ যোৱা নাই।
অ কি ভাতটো কি তাতে খোৱা নেকি?
এ ভাত এই মই ঘৰতে
অ অ হেৰি যে কাৰ তোমাৰ হেৰি কেতিয়া সকাম কেতিয়া?
সকাম তোমাৰ হেৰিত নেকি এ খিন কি না আনটখিনি এ কিবা
অ অ অ এই জুলাই আঠ তাৰিখে
উম জুলাই জুলাইতে
অ পালেহি মানে বেছি দিন নাই আৰু বাকী এতিয়া ক্ৰিকেট খেলিবা নে ভলীবল খেলিবা
তেকেই পোৱালি জানে উ তোমাৰ হেৰি পোৱালী বিলাক থাকিলে ক্ৰিকেটোত উম পোৱালী বিলাক থাকিলে তোমাৰ ক্ৰিকেটটো খেলিব পাৰি কিন্তু এইয়া
অ আকৌ এই ভলীবলতটো বাৰটা লাগেই। মিনিমাম। বৰ দিগদাৰ এনেকৈ নাহেই কোনো উ। আকৌ সেই স্কুলসোপা বন্ধ দিছে আহিব লাগে। ডাঙৰ কেইটাও নহা হল আজিকালি।
এই তই এডাল কি বুলি কৈ যুগ নগৰ স্কুলখন এতিয়াও খোলা আছে ভাই।
অ খুলি থৈ দিছে অ। হেৰি সাত তাৰিখে ন আঠ তাৰিখে সবলা আগৰ মতে বোলে গৰম বন্ধ। আমাৰ আকৌ এক তাৰিখৰ পৰাই দিয়ে দেই চবতে, ইয়াতে সিহঁতেহে জানো কি কৰি থাকে!
বাকী হেৰি কি বুলি কয় কি কম বুলি ভাবিছিলোঁ হে পাহৰি থাকিলোঁ নহয়। হেৰিছে অ দাদা মেডিকেল কিয় গৈছিলা?
অ মেডিকেল গৈছিলো তোমাৰ হেৰি এই সৰু বাবুৰ লগৰ এটাৰ বাপেকটো ঢুকাল তোমাৰ হেৰিত এই জাৰনী পানীত পৰি। আজি অ তোমাৰ আজি চাৰি দিন মান হ'ল। তোমাৰ চাৰিদিনৰ মূৰত আজি আজি পাইছে মানে তাছত আকৌ কিবা তোমাৰ এ টি এমৰ ফৰ্ম এখন আনিবলৈ গলো তাৰপিছত মই তেল ভৰালো। তাৰপাছত তালৈ গ'লো গৈলো পেলাই মই তাৰ পিছত পষ্ট মৰ্টম কৰিব বুলি দুটা বজাতে দুটা বজা পাৰ পিছত গুচি আহিলো এইটো কাৰণে। আকৌ মাৰিছে বুলি শুনিছো কোনোবাই মানে মাৰি পেলাইছে বুলি।
ক'ত মানটো ঘৰ কত?
এই মাৰি এই জুমনক চিনি পোৱা জুমন
অহ, পাওঁ পাওঁ।
হয়, জুমন্তৰ ঘৰৰ ওচৰতে।
অ, মেকেনা চুকত নেকি?
অ মেকেনা চুকত কত এনেকাতে অ, হেৰি। মই এইকন জেগাকণ নাম নাজানো ইমান ভালকৰি।
অ অ অ। এতিয়া, আজি কেছ ন এইটো।
কেছটো আজি, কিন্তু মানে হে মানে হেৰি কেছটো চাৰি মানে পাইছে আজি মানুহজনক।
অ অ।
এতিয়া আনি আছে, এতিয়া আনি আছে তোমাৰ হেৰিলে এই কি বুলি কয় দিপুতালৈ আনি আছে। জ্বলাব, ডিপুতাত জ্বলাব বুলি।
অ অ। হেৰি, শহু ঘৰটো তাতে আছে নেকি?
উম তাত নাই। সি এতিয়া মোক ফোন মাৰি আছে, সি যায় বোলে। মই ভাত পানী খোৱা নাই যে ভাত পানী খাইহে যাম আৰু।
অ অ। কি, জ্বলোৱা জেগাত।
উম উম, তালৈ যাই আহিব লাগিব।
অ অ। বেয়া লাগিল দেই শুনি।
তাকে তাকে। বাকী, কোনেনো জানো কৰিলে আজিকালি ইমান মানুহ পানীত মৰিছে ন? বাপৰে। এই এতিয়ালৈকে আমি তিনিজন তিনিজন মান মানুহ গম পাইছোঁ।
উম। কলিতা গাৱঁৰ সেই লৰা এটাও
অ, কলিতা গাৱঁৰ লৰাটো কিবা সেইটো মুখখন দেখিলেই ভয় লাগে।
সেইটোৱে। ফটোখন আছে যদি দিবাচোন, ফটো বা ভিডিঅ' আছে যদি।
অ ফটোখন আছে, মই তোমাক দি দিম দিয়া। এ এই, হেৰি তাৰ আছে। উম। তোমাৰ এই আৰু এই, আৰু এজন মানুহ বোলে হেৰি, এ কি বুলি কয়, এই চাপৰি ফালে এই বোলে এ, জাৰণি ফালে তাত মানুহ এজন থাকে বোলে। সেইজন মানুহ বা পানীত পৰি মৰিলে।
অ। অ শুনিছিলো কেচটো, পোৱা নাই নেকি এতিয়ালৈকে?
উহু, সেইজনৰো পোৱাই নাই। এতিয়া পালে নে নাই নে পোৱাই নাই, পোৱা হলেতো ধনিটো হয় বাৰু।
এই সাঁতুৰিব গৈয়ে মৰিছে নেকি বাৰু।
সাঁতুৰিব বাৰু কিয় যাব এই বুঢ়া মানুহবিলাক তুমি কোৱাচোন বাৰু, বাৰু এই ল'ৰামানুহটো অকমান দে- ডেকা আছিলে সেইটো বেলেগ এটা কথা, কিন্তু এই বুঢ়া মানুহকেইটানো সাঁতুৰিব যাব নে।
উম, এই শ্লিপ খাই পৰিলে নে কোনোবাই ঠেলিয়ে মাৰিছে নাজা
উম, উম, উম।
তোৰ বুঢ়া মানুহটোৰ ক'ত আছিলে ঘৰ
এ হেৰি এই কোনটো হেৰিটো সেইটো আকৌ ককা ককাক বুলি শুনিছোঁ
ককা?
অ মানে, এ যোনটো আজি মানুহজন পাইছে যে
আহ।
তাৰ মানে হেৰি, এ বাপেক। উম। দুইটা। একে একেলগে, এ তোমাৰ হেৰি বাপেকেও এ বাপেকক পুৰা, ককা- ককাকক মানে আজি ধেৰ দিন হল পোৱাই নাই। আজি বাপেকক পাইছে। এ কোনোবা মাৰিছে বুজিছা।
উম, কোনোবা চাগে দুস্মনে হ'ব পৰিয়ালৰ। উম। অ, ধনী নেকি সিহঁত বহুত? মাটি ক্ষেত্ৰত।
টো ধুনীয়া আৰু চাপৰিত বহুত মাতি আছে বুলি বাপেক বোলে চাকৰিত, ল'ৰা-ছোৱালী দুটা তোমাৰ এ এটাই তোমাৰ এই নাৰায়না তেল ডিপুটোৰ মেনেজাৰ।
অ', আৰু?
এই হোটেলখন যে আছে নৰনাৰায়ণ
অ-অ গম পাইছোঁ গম পাইছোঁ।
সেই হোটেলখনো তাৰে নেকি তাৰে নে কিবা কিবা পাৰ্টনাৰশ্বিপ খুলিছে সেনেকা কিবা
অহ
ই আৰু ল'ৰা এটা আছে তাৰ আমাৰ সৌ বৌৰ লগত
অ-অ ডাঙৰটো মানে মেনেজাৰ
মেনেজাৰ ডাঙৰটো বিয়া-চিয়া পতা
অ ডাঙৰ বহুত ডাঙৰ মানে ন?
ডাঙৰ মানে বিয়া-চিয়া পতা পোৱালি-ছোৱালী আছে।
আকৌ এইটো সৰুবোৰ লগৰ ঠিকেই আছে কি যে কেচ হৈ থাকে ন আজি কালি বা পানী-পানীত পৰি মৰিল এই যোৱা বছৰ পৰাটো মানুহ মৰাটো কোপটো বেছি হৈছে আগতকে
হুম-হুম-হুম
যোৱা বছৰতকে এনেও মানুহ মৰা মানে এই সংখ্যাটো বাঢ়িছে আজিকালি এইবাৰ
অ-অ-অ, উম।
আমাৰ গাঁৱতে দেখা নাই মানে মানুহ ঢুকাই থকা হল।
ধুকাই থকা হ'ল অঁ কিবা লাগিছে নেকি কিয়ে নে জানো
ধেইত যোৱা বছৰৰ পৰা ছজনমান মৰিলে আমাৰ গাঁৱত
উম-উম
মানুহ ঢুকাই আছে তোমাৰ
উম বেয়া লাগে পৰিয়াল বিধ কেইটালে
কি কৈছা এক ছেকেণ্ড ৰখা হে
অ-অ
এক চেকেণ্ড ৰখা আহ
অ হেৰি এ
হেল্ল'
অ
এইয়াৰ তে কি মানে ফোন ফোন কৰি আছে যায় তালে।
অ অ হেৰি যে কি বুলি কয় তোমাৰোকৰ বা আছে নেকি ঘৰত।
বা আছে বা আৰু মই এতিয়া এতিয়া ঘৰত নাই বেলেগৰ গৈছে কবাত
অ এতিয়া গৰম বন্ধ ন।
উম তু গৰম বন্ধ। এতিয়া একমাহ চুটি আৰু।
অ আকৌ সেই আমাৰ এইজনী আছে নাই ছোৱালীজনী।
আছে আছে আছে আছে
উম! উম! তাই কেই বছৰ হল।
তাই তোমাৰ তিনি বছৰ কমপ্লিট হ'ব আৰু।
অ ডাঙৰে হ'ল আৰু মাত ফুতিব মানে ভালকে। ঠিকে আছে হেৰি বাই এতিয়া কত কৰি আছে।
বাইদেউ তোমাৰ এই হেৰি নগাঁও কবাৰ স্কুল এখনত।
অ অ নগাঁও ন তাত থাকি লয় চাগে ন। অ ওচৰত পুষ্টিঙ হলে ভাল আছিলে ট্ৰান্সফাৰ লৈ কৰ'বাত।
ফাৰ এতিয়া জানো কি হয় আৰু?
অ চাকৰি কৰা কেই বছৰ হল
চাৰি বছৰ।
অ চব পাচলি পাব লাগিছিলে এতিয়ালৈকে ট্ৰাসফাৰ এটা
উ চাব লাগে কিন্তু এই এ পোৱা নাই মানে কিয় জানো এতিয়া সেইটো তোমাৰ এ মানে কেইবছৰ মান কৰিলে মানে ট্ৰান্সফাৰ পাইতো সেইটোতেই মানে হেৰি কৰি বোলা এপ্লাই কৰিছে নেকি কৈছ নেকি উ
পালে ভাল আছিলে।
আহ
মানে অ ওচ ওচৰ ওচৰ অলপভাল হলে হয়।
উম
আকৌ এই ভিনদেউ ভিনদেউ ক'ত কৰি আছে।
ভিনদেউ বা লগতে ওচৰৰে খালি হয়।
অ অ অ এই বাই এল পি স্কুল ন।
উম
অ দুইজন নগাওতে। ভালেই। আকৌ ভিনদেউ ভিনদেউ কেই বছৰ হল চাকৰি কৰা।
উমছ হৈছে ভিনদেউ। হেৰি তোমাৰ এনেই তোমাৰ অভিষেক তাৰ লগত একে লগে পাইছিল
উম অ অ অ
পৰীক্ষা হৈ থাকে যে এতিয়া এতিয়া হৈ গল এতিয়া হৈ গল।
অ অ এতিয়া পামেন্ট আৰু।
প নাই তোমাৰ এতিয়া তোমাৰ পাঁচ বছৰমান হ'ল হ'ল।
অ ঠিকে আছে বাকী হেৰি ভাত খালা ভাত কি কেতিয়া খাবা
ভাত তোমাৰ ইয়া বাঢ়িছে বাঢ়ি পেলাই বাঢ়ি খাব খাওঁ আৰু খাই
অ অ দিয়া খাই লৈ এতিয়া ন
উম হ'ব হ'ব ঠিক আছে অ